হেল্ল'
হয়, কওকচোন।
অ, শুনা শুনা পাইছে নে?
শুনি আছোঁ।
অ, কি কৰি আছে?
এই অকমান ভাত তাত বনাই খাই লৈ মানে মই খোৱা নাই কিন্তু বনাই পেলাই বাচ্ছাটোোক খোৱাই ধোৱাই
অ,
এই অকমান মানে বিচনাত ৰেষ্ট ল'ম বুলি বহিছোঁ আৰু।
অ, দিয়া মোৰো খোৱা প অ আমাৰো হ'ল খোৱা লোৱা হল এতিয়া এনে অকমান জিৰণি লৈছোঁ।
হয়, হয়।
অ, তাকে, আজি তাকে মই এটা কথা কবলৈ ফোন কৰিছিলোঁ তাৰ মানে মোৰ বাৰ বিয়া কেইদিন মমান আগতে গ'ল,
হয়, হয়।
তাৰে মানে বিয়াৰ বজাৰতটো থাকেই দিয়কচোন সেইকাৰণে একবাৰ শুৱালকুছি লৈ পাটৰ কাপোৰ লব গৈছিলো আৰু। কাৰণ শুনিছোঁ বোলে ইয়াতে মানে গুৱাহাটীতকে বোলে তাতে দামতটো কম। মানে গুৱাহাটীত আহোতে আহোতে দামটো বোলে বাঢ়ি যায়।
হয়, হয়।
তাৰে মানে অৰিজিনেল যিটো দাম আচল যিটো দাম তাতকে কিছুমান বাঢ়ি যায় আৰু অকমান এটা পৰিমমান সে বোলো তাৰে পৰাই কিনো
ওৰত অা অহাৰ পিছত দাম বাঢ়ে আৰু
অ অ হয় সেইকাৰণে শুৱালকুছি গৈছিলো তাৰেতো আৰু পাত পাটৰ কাপোৰ ইমান বিশ্ববিখ্যাত দিয়কচোন এই এখন দোকানত আগতে সোমালো তাতে মানে একদম তলৰ যিটো প্ৰাইচ মানে দামটো ৰ কিন্তু দহ হাজাৰৰ তলত নাইে কাপোৰ
তাৰ তাৰমানে একদম কম দাম কম দামৰ কাপোৰযোৰে দহ হাজাৰ
অ অ তাতকে কমত নায়ে আৰু ভাবি ইমান আচৰিত লাগিল অ আপোনালোকৰ বিয়াৰ সময়ত বা কিমান মান আছিল বহুত কম আছিল চাগে
আমাৰ বিয়াৰ সময়ত চাগে পাঁচ হাজাৰ মান আছিল পাঁচ ছয় হোজাৰ সাত হাজাৰ এনেকুৱা আছিল
অ মানে ভালযোৰে কিমান দামৰ আছিল চাগে
অ অ অ অ মানে বিয়াত দিব পাৰা যোৰে ছয় সাত হাজাৰ আছিল আৰু
অ
আজি মই অৱশ্যে বহুত বছৰ ৰোৱা হোৱা নাই সেইকাৰণে মই এ গম নাপাম বাৰু
অ অ তথাপিও মানে বেছি সময় হোৱা নাই দিয়কচোন ইমান দাম বাঢ়ি গ'ল কম চে কম দুই তিনি গুণ মান বাঢ়িয়ে গ'ল চাগে এই বছৰ কেইটাত
কম সময়ৰ ভিতৰত আজি দহ বাৰ বছৰৰ ভিতৰত বহুত দাম বাঢ়িছে কিন্তু
অ তাকেতো ইমান দাম বাঢ়িছে ব দে সেইকাৰানে প্ৰথম ক দোকানত লোৱাাই নহলাগয়াাক উপায় নাপায় ইমান দাম দিো ল'ব নোৱাৰি আৰু তাৰপিছত বেলেগে খত গ'লো মানে এইখন বোলো মানে বাৰ চিনাকিৰে দু আছিল তথাপিও মানে ইমান দাম সেইকাৰণে পিছত বেলেগত যাব লগা হ'ল আৰু তাতে গৈ কিেনে অলপমান মানে নিজৰ মিলা ৰং চং এইবোৰ দাম খিনিও মিলা পালো বাৰু তাক অলপমান
পিত কিমানত লাললে
বাৰ যযোৰ মেইনযোৰ পোন্ধৰ মান পৰিল নেকি ইমান ভাল ে মনত নাই কিমান মানে আছিল আৰু পোন্ধৰ চৈধ্য় পোন্ধৰ মানৰ ভিতৰত
হয় হয় মেইনযোৰত পোন্ধৰ চৈধ্্য পোন্ধৰৰত পালে আৰু পিছত
অ অ তাৰমানানে সেইখন যিখন দোকান আছিল তাৰে মানে গুৱাহাটী পাণবজাৰ যে তাতেও মানে এটা ব্ৰাঞ্চ আছে আৰু তাতে মানে দোকানী জনে এনে দেখাই দিলে যে গুৱাহাটীত যোৱাৰ পিছত এই কাপোৰযোৰত দাম কমচ তিনি চাৰি হাজাৰ মান বাঢ়ি যাব সেইটো শুনি বাৰু ভাল লাগিল দিয়কচোন অল কমতে পালো বুলি ইমান দূৰ আহিলে দ নহল সেইকাৰণে তাৰ পৰাই লোৱা গল আৰু
উম পিছে এযোৰে মলে নেকি
এইযোৰ নহয় মাৰ কাৰণে এযোৰ ললো আৰু মোৰ কাৰণে এযোৰ লৈছিলো আৰু তাতে একেলগে আমাৰ কিচোৰ ইমান দামী নহয় অ অ আমাৰ কিন্তু কম দামেই আছিল অকমান পাঁচ হাজাৰৰও চৰা ওচৰি ইমান হেভি নহয় আৰু
হয় হয় ময়ো মাজতে এবাৰ লৈছিলোঁ মোৰ ভাইটিৰ বিয়াৰ সময় মই এই পাঁচ হাজাৰ মানতে লৈছিলো উ মানে বেছি ধুনীয়া নহয় আৰু মোটামুটি চলি যোৱা আৰু
অ', তাকে। মানে সেইখিনি ইমান ৰেঞ্জত ভাল কাপোৰ নাপায় দিয়ক চুন ইমান।
আজিকালি নাপায় আৰু আজিকালি। পোন্ধৰ মানত হ'লেহে ভাল পোৱা যাব আৰু।
অ', সেইটোৱে কিন্তু আকৌ কিছ কিছুমান অনলাইনত যে আজিকালি বি বিক্ৰী কৰে নহয় পাট কাপোৰ। সেইবোৰে আকৌ ঠগাই মানুহক পাঁচ হাজাৰত। ধুনীয়া, ধুনীয়া ডিজাইনত দিও বুলি কয় কেনে মানে মিছা। পাটৰ কাপোৰহে দিয়ে।
হয়, হয়, হয় মানে। একদম যিটো ভাল হয়, সেইটো নাপায় আৰু।
নাপায় অ'।
শুদ্ধটো নাপায় আৰু অকমান মিক্স টাইপ পায় আৰু মিক্স। হয়, মিক্স পাত টাইপ পায় আৰু কিন্তু অৰিজিনেল। সেইটো হয় সেইটো নাপাব আৰু।
নাপায়, নাপায়।
টো বস্তু সিটো নাপাই।
উম। অ', তাকে আপুনিও কাপোৰৰ হেৰি বিজনেচ। কৰে নেকি বাৰু অনলাইন।
অ', মই অনলাইনত নকৰো মই কিন্তু কিবা অকমান। কাপোৰ ঘৰত ডিজাইন কৰি পেলাই। মানুহৰ এ সেই মানে হাতে, হাতে বিক্ৰী কৰো বাৰু।
অ', আচ্ছা, আচ্ছা চেল্ফ ডিজাইন মানে।
হয়, হয়।
অ', কাপোৰ খিনি কৰ'ৰ পৰা আনে আপুনি?
মই ফেঞ্চি বজাৰৰ পৰাই আনো।
অ', অ'আচ্ছা।
গৈ পেলাই।
উম, নিজে ভাবি ভাবি মানে ডিজাইন টো।
এতিয়া টো ভাবো ভাবি পেলাই কৰোঁ। কৰি পেলাই এটা নিজৰ ৰূপ দিওঁ আৰু।
আচ্ছা অ', ভালে। ভালে এনেকুৱা এটা হেৰি থাকিব লাগে মানুহৰ।
কিবা এটা আপুনি চাগে কিবা কৰে সেনেকুৱা হাতৰ কাম।
অ', মই এইযে ঊলৰ যে আজিকালি ফুল বেগ। সেইবোৰ যে বনাই তেনেকুৱা মোৰো আছে আৰু সৰু সুৰাকে।
হয়, হয় বিক্ৰী কৰে চাগে।
অ', বিক্ৰী কৰোঁ অনলাইনতো দুটামান দিছোঁ বাকী। সি কেনে চিনাকী মানুহবোৰে বনাব দিয়ে তেনেকে বিক্ৰী কৰোঁ আৰু।
তাৰ বেলেগৰ অনুৰোধৰ ওপৰত ভিত্তি কৰি কেনে কৰি দিয়ে আৰু।
অ', বনাব দিয়ে যেনেকে মানে এনেকে। অ', নিজৰ ডিজাইন মতে বনাব দিয়ে কেতিয়াবা তেনেকে বনাই কেনে দিও আৰু।
নিজৰ মতে কৰি দিয়ে আৰু যোনে কৈ কয়।
হয়, হয়।
হয়, হয় ঠিকে আছে চবৰে এনেকুৱা নিজৰ কিবা এটা থাকিলে। তে ব্যস্ত হৈ থাকিব পাৰি।
অ', তেতিয়া আৰু। বেলেগ বেয়া ধাণ্ডাৰ প্ৰতি মন নাযায় আৰু পইচা কেইটামানো পোৱা যায় তেতিয়া।
নিজৰ হাত খৰচটো অলপ ওলাব পাৰিলে নিজৰে ভাল ময়ো অৱশ্যে। এই চাদৰৰ দহি গুঠো দুই এটা যিখিনি পা সেনেকুৱাকে মোৰ কামত কিবা ওলাই
অ ভালে গছিলে
সৰু সুৰা আৰু বাকী আমিতো নোৱাৰ
অ
অ এনেই আৰু নিজৰ কিবা এটা দুই এটা পচন্দৰ বস্তু কিনি খাব পাৰো বা কিবা এটা ল'ব পাৰো বাচ্ছাটোকে কিবা এটা দিব পাৰো
অ তেতিয়া মনটোও ভাল লাগে
মনটো ভাল লাগে নিজে দুই পইচা লাৰিব পাৰিলে নিজৰ মনটো চব ভাল লাগে দিয়কচুন
হয় হয় নিজে উপাৰ্জন কৰা পইচাটোৰ মূলয়ই বেলেগ দিয়ক
মোৰটাই বেলেগে একদম একদম সত্ত কথা হৈছে
অ ঠিক আছে ভাল লাগিল শুনি
ঠিক আছে ৰাখিছোঁ
অ দিয়ক ৰাখিছো দিয়ক ধন্যবাদ
হেল্ল'
অ